অ বন্ধু নমস্কাৰ।
হয়।
হেল্ল'।
হেল্ল'।
অঁ বন্ধু নমস্কাৰ।
নমস্কাৰ।
আজি আমি আহোমৰ কীৰ্তিচিহ্নসমূহৰ বিষয়ে আলোচনা কৰিব খুজিছোঁ কৰিবানে।
হয় কৰিম।
অ এনে কোৱাচোন তুমি আহোমৰ ক্ৰিটিচিয়ানসমূহৰ বিষয়ে।
ক'বলৈ গ'লে প্ৰথমতে আহোম আহোম অসমৰ কথাখিনি ক'বলৈ গ'লে প্ৰথমতে। আহোমে অসমত। ছয়শ বছৰ ধৰি। শাসন কৰিছিল অসমৰ ইতিহাস। আমি অধ্যয়ন কৰিবলৈ বা পঢ়িবলৈ হ'লে। আহোমৰ সাওমে ভাল অধ্যায় বুলি কোৱা হয়। আহোমে। আহোমৰ স্বৰ্গদেউ আহোম স্বৰ্গদেউসকলে কেৱল ৰাজ্যই নহয়। আমাৰ অসমৰ কলা স্থাপত্যৰ ভাস্কাৰ। জ লৈ পৰিৱৰ্তন আনিছিল। লগতে। আহোমৰ। কৃ্তিচিহ্নসমূহত। বৰা চাউল হাহৰ কণী মাটিমাহ শিলিখা আদিৰ দৰে। কি সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল।
অ আজি ম বৰ্তমান যুগতৰে মানে চিমেণ্ট বালা ধৰি লোৱা শিল এইবিলাক ব্যয়ৱহাৰ কৰা নাছিল ন
নাছিল নাছিল কৰা হৈছিল কিন্তু সেইটো কম কৰিছিল মূলত ইয়াত আমাৰ চিমান্তৰ লগত কিছুমানক মিচ কৰিছিল যে বৰা চাউল হাঁহৰ কণী আদিৰ জৰিয়তে তাৰ মজবু মজবুত যোনটো ক্ষমতাও হয়টো বৃদ্ধি পাইছিল তেতিয়ালৈকে আমি এইটোও দেখিবলৈ পাওঁ যে হয় হয় বুলি নিৰ্মাণ কৰিছিল এতিয়াও আমি দেখিবলৈ পাওঁ যে ইয়াৰ ফলত বৰ্তমান থিয় হৈ আছে সেইবোৰ কৃতি চিহ্ন বোৰ আহোমৰ কৃতি চিহ্ন সমূহৰ ক'বলৈ গ'লে ৰংঘৰ ৰংঘৰ হৈছে শিৱসাগৰৰ পৰি পথাৰত অৱস্থিত
উম উম
আছিল এছিয়া মহাদেশৰ প্ৰথম য'ত ক্ৰীড়া সংস্থা আছিল মানে খেলাৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিল এই খৰ ত স্ব আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই সোতৰশ ছিয়াল্লিছ চনত নিৰ্মাণ কৰিছিল
সোতৰশ চল্লিছ চনতে নিৰ্মা কৰিছিল ন
তচল্লিচ চনত ৰজা প্ৰমোত সিংহ‌ই নিৰ্মাণ কৰিছিল ইয়াত ইয়াত দুমহলীয়া আছিল ঘৰটো লগতে আমাৰ অ বিহুৰ সময়ত ইয়াত ম' যুজ বিহু হাতিৰ যুঁজ আজি দৰে বিভিন্ন খেলা অনুষ্ঠিত হৈছিল আন লোকত লগতে উল্লেখযোগ্য হৈছে তলাতল ঘৰ শিবসাগৰ জিলাৰ ৰং পুৰত এই তলতৰ ঘৰ অৱস্থিত যে বৰ্তমানৰ আহোমৰ উৎকৃষ্ট নিদৰ্শন বুলি বুৰঞ্জীবিদসকলে তথ্য প্ৰকাশ কৰে
অঁ অঁ
লগতে গড়গাৱ গড়গাঁৱৰ কাৰেং ঘৰটো বহুত ইম্পৰ্টেণ্ট এ বহুত গুৰুত্বপূৰ্ণ বিষয়-
উম উম।
শ বাৱন চনত-। স্বৰ্গদেৱ ৰাজেশ্বৰ-। ইয়াক প্ৰথম-। মতে কাঠ আৰু ইটাৰে নিৰ্মাণ কৰিছিল।
হয় হয়। ভাবিছোৱাচোন তুমি সেই সময়তে তোমাৰ কেনে সেই সময়তে ইটা যুগত-। সেই সময়তে মানে কেনেকুৱা মানে-। কিমান নীতি কৌশল মানে ব্যৱস্থা আদি কৰি এই ঘৰসমূহ নিৰ্মাণ কৰিছিল ন।
একেবাৰে ক'ব পাৰো টো।
সেনেকুৱা তোমাৰ নায়ে আগৰ দিনত-। সেই দৰে ব্যৱস্থা-। বনোৱা নাইয়ে আজিকালি। কিন্তু চোৱা ইমান- মজবুত আছিল সেইবিলাক। যে আজিও সেই মানে সোণৰ দৰে জিলিকি আছে সেইবিলাক।
একেবাৰে-।
হয় বৰ্তমান সময়ত ধৰি লও তোমাৰ-। পাকা সৰু বিলাকে মানে ফাটি যায়। কিন্তু আজিলৈকে তাৰ মানে ফাত-। মেলা নাই আজিলৈকে। কিমান মানে- এ গভীৰভাৱে চাবলগীয়া কথা।
একেবাৰে একেবাৰে ক'বলৈ গ'লে-। তাত ব্যৱহৃত সামগ্ৰী গিলাই বৰ্তমান উল্লেখযোগ্য। কেনেকুৱা টাইপ অসমৰ-। সংস্কৃতিটোক তাত প্ৰকাশকো কৰিছে যে বৰালি মাছ-। হাঁহৰ কণী এতিয়া বৰ্তমান-। বাহিৰৰ পৰা অহা মানুহক ইয়াক বুজাই দিলে সেই বাহিৰৰ মানুহে কিমান-। পূৰ্ণ অভিজ্ঞা লাভ-।
অ কিমান এটা মানে আক মানে হৈ যাব মানে।
একেবাৰে একেবাৰে সমম্ভ লগা বিষয়টো। আমাৰ একেবাৰে মাটিমাহ ব্যৱহাৰ কৰিছিল একেবাৰে।
উম।
লগতে তাত ব্যৱহাৰিত চূণ আমাৰ অসমৰ এটা সাংস্কৃতিক-। পৰ যায়। চূণ ব্যৱহাৰ আমি পাণৰ তামোলৰ লগত চূণ খাওঁ, যোনটো আমাৰ অসম সংস্কৃতি এইটো। ইয়াক তই স্পষ্ট ৰূপত প্ৰকাশ কৰিছে।
হয় - হয়।
ঠিক তেনেকুৱা কি চৰাইদেউ মৈদামৰ বিষয়ে অ' কবা নে কিবা?
চৰাইদেউ মৈদামসকল- মৈদাম যি আছে বৰ্তমান চৰাইদেউ ম- মৈদামক মানে- অ' মানে তোমাৰ কি বুলি কয় ঐতিহ স্থান হিচাপে মানে- বিশ্বৰ ঐতিহ স্থান হিচাপে মানে স্বৰূপ কাৰে ঘোষণা কৰিছে।
দুইহেজাৰ
দুহেজাৰ চৌবিশ চনত, হয়। চৰাইদেউ- চৰাইদেউ মৈদামসমূহত সাধাৰণতে কবৰ দিয়া হৈছিল। সেইটো এক কথাত ক'ব গ'লে এটা কবৰ স্থানহে।
অ' ইয়াক অসমৰ পিৰামিড বুলি ক'ব পাৰোঁ আমি। কাৰণ ইয়াৰ আকৃতিটো পিৰামিড ডৰ দৰে। আৰু চৰাইদেউৰ- চৰাইদেউ এটা গুৰুত্ব ক'ব পাৰোঁ যে সি প্ৰথম আহোম- অ' আহোমৰ ৰাজধানী আছিল।
চৰাইদেউ অ' হয় নে? চৰাইদেউ- চৰাইদেউ আমাৰ প্ৰথম ৰাজধানী আছিল ন'?
হয়। একেবাৰে প্ৰথম ৰাজধানী আছিল। তাক কিমান সুন্দৰ কৈ আহোমকলে ইয়াক প্ৰতিষ্ঠা কৰিছিল, যে বৰ্তমানেও ই জাকত জিলিকা হৈ আছে। ছে। আজি- ইমান শ-শ বছ ৰ পিছতো অ' বিশ্ব স্বা- অ' বৰ্তমানে ইয়াক অতি সুন্দৰ ৰূপত প্ৰকাশ কৰিছে।
হয় - হয়।
আমি নামদাং শিলৰ সাঁকো অসম অ'- আহোমৰ কীৰ্তিচিহ্নৰ অন্যতম নিদৰ্শন। যে এটা শিল কৈ এটা শিল কাটি সোতৰশ তিনি চনত ৰুদ্ৰসিংহই ইয়াক কিমান সুন্দৰ কৈ নিৰ্মাণ কৰিছিল।
হয়, ভাবি চালে মানে কিমান এটা ভাল লাগি যায়, ন'? আমাৰ অসমতো মানে সেনেকুৱা এটা- সেনেকুৱা মানুহ আছিল ৰে। সেইব মানুহে যিবিলাক মানুহে মানে আমাৰ অসমীয়া সংস্কৃতিটো মানে বজাই ৰাখিছে আজিলৈকে জনপ্ৰিয়তা কৰি ৰাখিছে।
একেবাৰে কৰিছিল। লগতে বৰ্তমানহ আৰু পৰ দেখাই। ত্ৰিশ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে।
হয় আহ।
তাৰ হয়নে। ইমান পুৰণি এখন। ক শিলাৰী কটোৱা শাকোখনেৰে বৰ্তমান গৰু। গধুৰ গদুৰ ট্ৰাক বা। বা গাড়ীৰ দৰে বস্তু অহা যোৱা কৰি থাকে।
হয় এতিয়া আমাৰ মই কওঁ কেইটামান কথা যে। তেতিয়াৰ দিনত চাবচোন ধোলা। সেই বৱস্থাটো কেনেকুৱা আছিল যে জয়সাগৰ পুখুৰী এই। এই ৰজা ৰুদ্ৰসিংহে মাকৰ স্মৃতিত। মানে একচন দিচিল তাৰ। চ ইমান ডাঙৰ এটা পুখুৰী। সুৰি। ইমান ডাঙৰ। টা পুখুৰী তোমাৰ হাতেৰে মানুহে খু্দি মানে খান্দি কিন্ত সেই নিৰমাণ কৰিছে।
অ আমিনেক ক এছিয়াৰ সৰ্ববৃহৎ মানৱ সৃষ্ট।
অ উন্নত মানৰ তোমাৰ আহ উন্নত মানৰ সঁজুলিও নাছিল তাত খানডাৰ কাৰণে? তাৰপিছত তোমাৰ আছে? জয়সাগৰ পুখুৰীতো। হলে আৰু আৰু বিভিন্ন অনান্য হৱ মানে। পুখুৰী সমূহ আছিল যেনে অ গৌৰীসাগৰ পুখুৰী ত' সেইবিলাকত তোমাৰ পানী সংৰক্ষন ব্যৱস্থা? স্থো পানী সংৰক্ষণ ব্যৱস্থা কৰা হৈছিল মানে জনসাধাৰণৰ জনকল্যাণৰ উদ্দেশ্য। ত সেইবিলাক ঠাণ্ডা হৈছে। যাতে পানীসমূহ। মানে তাতে সংৰক্ষিত হয় আৰু জীৱ জন্তুবিলাকো মানে তাৰ পৰাই জীৱন ৰক্ষা কৰিব পাৰে।
কিমান দূৰদৰ্শী আছিল তেওঁলোক যে তাহাৰ স্মৃতিটোো এক প্ৰকাশ কৰিছিল লগতে জীৱ জন্তু। কথ পানীও খাব পাৰিছিল মানুহ ইয়াক ব্যৱহাৰ কৰিব পাৰছিল আটক ধুনীয়া সামগ্ৰী পৰিবেশ হৈছিল এটা সৃষ্টি
খেতি বাতি খেতি বাতি কৰাৰ ক্ষেত্ৰত ত সেইবিলাক মানে কামত দিছিল হয় উ উ আৰু সেই তেতিয়াৰ পৰাই মানে আমাৰ অসমৰ বুৰঞ্জীও তেতিয়াৰ পৰাই লিখিছিল আমাৰ অসমৰ ইতিহাসটো মানে তেওঁলোকৰ সেই কথাবিলাক জানিবৰ কাৰণে তেওঁলোকে ইতিহাস নিৰ্মাণ কৰিছিল বা ইতিহাস লিখিছিল তেতিয়াৰ পৰা সেই
কব পাৰো হয় আমি কব পাৰো থ থদৰ আলি কবলৈ যে আহোমসকলে অকল তেওঁলোকৰ স্থাপিত তোতে গুৰুত্ব দিছে তেনেকোৱাও নহয় যোগাযোগ ব্যৱস্থাটো অতি সুন্দৰ আছিল তাৰ এতিটা উদাহৰণ দিব পাৰো টো যে এটা অ ভাৰতীয় বা বিশ্বৰ বহুত সাম্ৰাজ্য আছে বা বহুত দেশ আছে কিন্তু এনেকোৱা এখন উৎ খ্ৰীষ্ট নিদৰ্শনৰ সম সাম্ৰাজ্য ভাৰ অসমতে বিশেষভাৱে আছে যে যি যি সাম্ৰাজ্যত যিসকল অকল এলেহুৱা লগ তেওঁলোকৰ হয়তো এটা আলি নিৰ্মাণ কৰিছে
আালি নিৰ্মাণ কৰিছিল হয়
অ যিটো আলিক থতৰ ৰ আলি নাম ৰখা হৈছিল এই আলিটো বৰ্তমানেও গোলাঘাটৰ গোলাঘাটৰ পৰা ডিব্ৰুগড়লৈকে আছে
এতিয়াও আছে
ইটো আছে
অহ অ
উ সেই আলিটোৰ নামেই দিছে ধোদৰ আলি বুলি কিমান উৎকৃষ্ট চিন্তা আছিল
উম উম উম
লগতে আমি আৰু আকৰ্ষণীয় যেন লাগে অশ্লোক আৰু আহোম ৰজাসকলে যেন তেওঁলোকৰ অহ ৰাজধানীতে নিৰ্মাণ কৰিছিল কীৰ্তিচিহ্ন তেনেকোৱা নহয় তেওঁলোকে অস্ত্ৰকান্ত ত মন নিৰ্মান কৰিছিল। য'ত এই মন্দিৰ হয় শিৱসিংহই নিৰ্মাণ কৰিছিল এই মন্দিৰটো।
আৰু তোমাৰ চাবা আহোমে- আহোমে আমাৰ অসমত ছয়শ বছৰ ৰাজত্ব কৰিলে ন? তো ছয়শ বছৰ ৰাজত্ব কালত মানে যিখিনি কৰি থৈ যাবলগীয়া মানে কাম আছিল সেই গোটেইখিনি কামে প্ৰায় কৰিয়ে থৈ গৈছে। আমাৰ অসমীয়া সংস্কৃতিটোৰ মানে জনপ্ৰিয়তাৰ বাবে তেওঁলোকে কিমান কি তেতিয়াৰ সময়ত তামোল পাণৰ কিমান মানে এটা জনপ্ৰিয়তা আছিল। সেনে নাই সাংস্কৃ কৃতি এটা মানুহৰ মানে ৰাজপ্ৰসাৰত তামোল। অকন খাইছে তেওঁলোকে। অ ৰংঘৰৰ বাগৰিত। তোমাৰ বিহু উদযাপন কৰিছিল হয় সেই বিহু উপভোগ কৰিছিল ৰজাই ভাবিলে মানে ভাল লাগে উম।
একেবাৰে ক'ব পাৰো যে সেই ঐতিহ্যৰ সেই কীৰ্তি চিহ্নবোৰে এনেকুৱা নহয় যে। অতীতৰে সাক্ষী দিয়ে। বৰ্তমানেও ই অমূল্য ধৰণে। আমাক পুৰণি কথাবোৰ সোৱৰাই দি আছে। ই বৰ্তমানে অসমৰ পৰ্যটন উদ্যোগৰ বাবে স্থ যথেষ্ট গুৰুত্বপূৰ্ণ। আমি বাহিৰৰ পৰা অহা মানুহক, আমি বাহিৰৰ পৰা অহা মানুহক দেখ দেখুৱাব পাৰো যে অসমৰ সংস্কৃতিটো যে বৰ্তমান সংস্কৃতি নহয় তো লা হাজাৰ বহুত পুৰণি সংস্কৃতি। কৃতি চিহ্নবোৰ পুৰণি।
বৰ্তমান বৰ্তমান তোমাৰ ইণ্টাৰনেটৰ জৰিয়তে সেই বাহিৰা মানুহবিলাকো সেইবিলাকৰ মানে চোৱাৰ এটা আগ্ৰহ মনত জাগি আছে। যে অসমলৈ যাব লাগে আৰু সেই কীৰ্তিচিহ্নসমূহ আমি দৰ্শ কৰিব লাগে।
একেবাৰে ক'ব পাৰো লগতে আমি এনেকুৱা কৰিব পাৰো এনেক কব পাৰো যে আহোম ৰজাসকলে যে এনেকুৱা নহয় যে তেওঁলোকৰ আহ ৰাজ্যৰ অকল সীমাতেই সন্তুষ্ট আছিল তেওঁলোকে বিভিন্ন ধৰণৰ মন্দিৰ নিৰ্মাণ কৰিছিল পাহাৰত মন্দিৰ নিৰ্মাণ কৰিছিল ভৈয়ামত মন্দিৰ নিৰ্মাণ কৰিছিল ইয়াৰ পৰা ক'ব পাৰি যে তেওঁলোকৰ গভীৰ জ্ঞান ভূগোলৰ পৰা লগতে আমি এনেকুৱাও ক'ব পাৰো যে বৰ্তমান সময়ত যদি আহ চৰকাৰে আৰু চৰকাৰ বা প্ৰশাসনে যদি ইয়াক উচিত মূল্যত গুৰুত্ব দিয়ে তাৰ ফলত ই অহ স্থানীয় অৰ্থনীতিক সবল ৰূপে প্ৰকাশ কৰিব সবলৰূপে ব্যৱস্থা প্ৰকাশ কৰাত সহায় কৰিব। একেবাৰে
তে ঠিক আছে বন্ধু বহুত ভাল লাগিল বাৰু তোমাৰ পৰা এই তোমাৰ অসমৰ কীৰ্তিচিহ্নসমূহৰ কথা জানি কিনে
তোমাৰ পৰা ভাল লাগিল বহুতখিনি শিকিলো আকৌ লগ পাম তোমাৰ বহুত কথা শিকিলো তোমাৰ পৰা
ধন্যবাদ, উম